হেল্ল'
হেল্ল'
অঁ কোৱা।
কি কৰি আছা?
এনেই আছো তুমি কি কৰি আছা?
মই এনেই আছো বৰ্তমান।
অঁ,
কিবা খালানে নাই?
খোৱা মানে এ সদায় ভাত খাই খাই মোৰ বৰ লাগি গৈছে, অলপ বাহিৰে বস্তু খাব মন যায়। ইভিনিং ওলাই যাম বুলি ভাবিছো।
এ মানে বায়ে ক'লে যে তোক মই আজি ৰুল খোৱাম সেইকাৰণে মানে ৰখি আছো আৰু ইভিনিং। নলয় এতিয়া বৰ্তমান একো খোৱা নাই ৰাতিপুৱা খাইছিলো চাহ পানী তুমি?
মই যে তুমি যি মোৰো মানে এতিয়াচেমে এতিয়া মোৰ ঘৰত আজি মানে কণী আৰু দাল বনাইছে হাঁ ম মানে নিৰামিষ খাই আজি মানে ইচ্ছা জোৱা নাই নিৰামিষ মইতো নিৰামিষ খাই ভালো নাপাওঁ। খল্লে এনেকে দালি আৰু-
নিৰামিষ নেকি কণীটো বাৰু।
হয় চাগে।
কনিটো মিৰামিষ বুলি বা এনেকুৱা নিৰামিষ আমি পালে আমি সদায় খাম। আমাৰতো ঘৰত ভেজৰ বাহিৰে একো নবনায়ে অকল অ শাক পাচলিৰ বাহিৰে একোৱে নবনায়।
এ হয়নে নহয় এইটো নাজানো কিন্তু মোৰ ইচ্ছা নাই কণীটো খাব কণী আৰু দাল। মোৰ মানে অকণ মানে আজি অলপ কিবা বেলেগ বস্তুও খাব গৈছে। সেই মই ভাবি আছো তুমি ফ্ৰী আছা নেকি যদি তুমি সুধি চাওঁ যদি তুমি ফ্ৰী আছা তে- অলপ বাহিৰৰ ৰেষ্টুৰেণ্টত ওলাই যাই কনে বাহিৰা বস্তু খাই দিওঁগে।
অঁ ফ্ৰী আছো বাৰু কিন্তু ক'ত যাবা?
এতিয়া সেইটোকেটো মই ভাবি পোৱা নাই হল তোমাকে সোধো যদি তুমি জানা কিবা
মই চিনি পাওঁ মানে- আমাৰ ওচৰতে এটা আছে হাঁ। মাাজবিদি কি খাবা তুমি বিৰিয়ানী খাবা নে কিবা বেলেগ খাবা ম'ম' চম'?
ন চব বস্তু নেআ- মানে এনেকুৱা জেগা বিচাৰে য'ত মানে চব পাই যায় মানে মোৰ চব মানে বিৰিয়ানিও খাব প যেতিয়া মোক যেতিয়া বিৰিয়ানিও পাই যা মই বিৰিয়ানি খওঁগে মই পালে মই খাই দিমগে।
অ তেতিয়াহলে আহ- অঁ দিনততো বাৰু নহয় মম' চমো এনেকে- মানে দুটা এটাতহে হয় হয় আৰু। অ এটা কাম কৰিব পাৰা চানমাৰিত মানে আছে হা কম কম দামতে হয় মানে বাজেত ফ্ৰেনলি যাব পাৰা অ চান্মাৰী থোপ্পা বোলা এটা মানে ৰেষ্টুৰেন্ট আছে, তাতেও আছে আগতে উইন্ঞ্চ নামৰ এটাও আছে সেইটোতো আছে চব পাই মানে তুমি যিটো খাব বিচাৰা আৰু বহুত কম দামত আৰু বহুত বেছি টেষ্টি বনাই। আৰু এটা ষ্টিজা আছে। আৰু আমাৰ ইয়াত তে নহয় তুমি যদি একদম ভাল বেচ বিৰিয়ানী খাব খোজা আমাৰ একদম ওচৰতে মানে মেইন ৰাস্তাৰ ওচৰতে
ৰাস্তাটোও পাৰ হ'ব নালাগে এই-এইটো চাইদতে আছে মাছ বিৰিয়ানী হা তাতে এবাৰ ট্ৰাই মাৰিব পাৰা বহুত টেষ্টি বনাই ভাই। এদিন খালে না তুমি সদায় খাই থাকিব মানে মন কৰিব তোমাৰ।
মই শুনিছিলো এ মাজতে মই মাছ বিৰিয়ানীৰ নামটো শুনিছো ভাল ভাল মানে পুৰা ভাল বিৰিয়ানী পাই বোলে অলপ বেছি দামো নলয় বোলে
অ।
তাৰপাছত মই এইটো থুকপাটোৰো নাম শুনিছো উইংচটো আজিলৈকে শুনা নাই। থুকপাতো শুনিছো কিন্তু মোৰ লগৰবোৰে গৈছিলে গৈছিলে বোলে। ত মই শুনিছো সিহঁতৰ মুখত কিন্তু মই যাই পোৱা নাই আজিলৈকে।
তে ব'লা আজি যাওঁতে। আৰে চাইনিজ বস্তু পায়। মোৰ বাবুকো কয় মানে এটা কিতাপ আনিব আছে আমাৰ ত' যাই গৈ কিনে কিতাপতো ললো তাৰ পিছত আমি খাব কাৰণে এনেকে সোমাই যাম। থুকপাত যাও ব'লা আজি।
অ থুকপকতে যোৱা ভাল তেতিয়া হ'লে। তাতে কি কি আইটেম পায় জানা নেকি তুমি?
আহ চব পায় আহ তুমি চাওমিন খাব বিচাৰা চাওমিন পাবা, ৰ'ল, মম' তাৰ পিছত ম'ম বহুত ভেৰাইটিজ পায় হা। ফ্ৰাই মম আ ষ্টিম মম, তাৰপিছত কেইজুৱান মম, তাৰপিছত কুৰ কুৰে মম এই বহুত পায় আৰু কৈ কৈ মানে ভাগৰি যাব এনেকুৱা। বহুত কিবা কিবি পায়। কফি হাক্কা নুডলছ কিবা কিবি পায় আৰু আৰু আৰু বেজ আছে তাতে কম্ব হা, সেই কম্ব তুমি কেনেকে পাবা জানা?
কেনেকুৱা?
আ কম্ব যদি দিয়া তাতে আছে কিবা কিবি। তুমিতো পৰ্ফ নোখোৱা চাগে ন গাহৰি? অ সেইটো বাদ দি কি অ যদি তুমি কম বলোৱা তে ফ্ৰাইড ৰাইচ পাবা, ভেজো ল'ব পাৰা চিকেনো ল'ব পাৰা তোমাৰ ইচ্ছা। তাৰ পিছত তাতে পাবা চিলি চিকেন বা ৰাই চিকেন কিবা কিবি পাবা আৰু বহুত কিবা কিবি দিয়ে। আৰু সেইখিনি মানে বহুত কম দামতো দুশ পঞ্চাশ মান ল'ব তোমাৰ পৰা।
হয় নেকি। বহুতে কম দাম চ তেতিয়া হ'লে।
উম বহুত কম দাম। আৰু তুমি যদি কিবা ঠাণ্ডা খাব বিচাৰা চেক তেক। সেইবোৰ খাব পাৰিবা আকৌ যদি ঠাণ্ডাৰ ভিতৰত লাচি চাচি খাব বিচাৰা সেও পাবা আৰু ককটেল চকটেল চব পাবা তুমি। অ কক তাৰপিছত নেমু পানীও পাবা আনকি।
বা বহুত বস্তু পাইছ
উম উম।
তুমি কৈছিলা ন তাত শাক কাম ধৈছো পাই বুলি।
হা?
তুমি কৈছা এ কৈছিলা ন অলপ আগত যে শাকখা নুজল চপাই বুলি তাতে।
অ অ।
চাইনিজ ৰেষ্টৰেণ্টেকেইয়া?
আচ্ছা কব পাৰা তেনেকে কাৰণ তাতে বেছিভাগ চাইনিজে পায়। অ বহুত খিনিয়ে মানে অ অ দুটা মিক্স হৈ আছে।
আচ্ছা মই ভাবিছোঁ হাক্ক ন ভাব চাগে আজ লগক ইতিয়া খাই পোৱা নাই।
উম বহুত টেষ্টি আৰু চিজ ওৱান চাওমিন টো যেতিয়া খাবা ন বাপৰে বাপ কি টেষ্টি। তুমিতো জ্বলা নোখোৱা চিজৱানটো সেইটো খাব নালাগে দিয়া।
এনেই ট্ৰাই কৰি চাম অলপমান জ্বলা।
অ পাৰা ট্ৰাই কৰি চাব বাকী পিজ্জা
দিলে হল।
অ মইতো জানাই খাই কিনে ইমান ভাল পাওঁ।
মই কি ভাবি আছিলো। হা?
তুমি খালেও কি নহ'ব তুমি ৰাধাইে খাই কেনে বাকীখিনি।
তটো জানাই মই চব বস্তু টেষ্ট কৰিব যাওঁ অলপ অলপ টেষ্ট কৰো আৰু বাকীখিনি পেলোৱা যায় কিন্তু পেলাব নালাগে একচুৱেলি। মইতো হেৰি পেকিং কৰি আনো।
অ এইটো ভাল কথা থলে
আজি মানে মই অ কোৱা?
মানে এতিয়া। এতিয়া বাজেটটোতো কমেই চাগে ন এতিয়া।
অঁ, কমে।
এই ঠিকে আছে তে মৰ মিলি যাব এই তে পইচাটো।
অ।
অ মানে ইমান দামী ৰেষ্টুৰেণ্টত দাব খোজা নাই মানে মোৰ বাজেটত চলি'লে হ'ব আৰু
অঁ। দে ভালে হ'ল আমি তিনিজন যাব পাৰিম।
আৰু কোন যাব?
মোৰ বা যাব।
অ অ।
মোৰতো আজি বাৰ লগতে প্লেন আছিল এতিয়া তোমাৰো যদি খাব মন গৈছে এতিয়া একেলগে যাওঁ তিনিটা।
অ ভালে হ'ব তেতিয়াহ'লে।
উম।
এতিয়া আকৌ এই থোপাখনতে যাবা ন
হা
থপাতে যাবা ন এতিয়া
আৰু ধুপত জাম আকৌ তুমি আমাৰ মানে পইতা ভাতটো খাই ভাল পোৱা নে?
হঁ
মানে পইতা ভাতটো খাই ভাল পোৱা নে যিটো মানে অসমৰ চবে খাই ভাল পায়।
এতিয়া মই সৰু থাকোতে মাজতে খাইছিলো এবাৰ দুবাৰ তেনেকে
সৰু থাকোতে গৰম দিনত নোখোৱা নেকি ইমান গৰমত।
নাই নাই মই এইটো নাখাও এতিয়া ক'ব গ'লে
মই অ মোৰ মানে এটা দোকান দেখিলো হা আজি সেইয়া তিনিআলিৰ মানে কিবা কয় প্ৰশান্ত পথ নেকি। সেইটো অলপমান মানে গলে হেৰি পাবা দূৰদৰ্শনে পাবা আৰু অ সেই পথটোত মানে এটা মানে দেখিলো ৰেষ্টুৰেণ্ট হা বহুত ডাঙৰ মই মানে এনেই চালো কি কি পাই তাতে অনলি ন পইতা ভাত পায় সেইটোৰ কাৰণে মানে ফেমাচ দোকানখন মানে অকল সেনেকুৱা নহয় আৰু আমি ঘৰত যেনেকে খাওঁ ন আহ ভাতত পানী ঢালি কিনে এনেকে চাটনি তাটনি বনাই পিয়াজ চিয়াজ তেনেকে লৈ কিনে খাও ন তাতে তুমি আইটেম কিমান পাবা জানা
কিমান?
অ পইতা পাতলত তোমাক দিব মাছ পোৰা গাহৰি গাহৰি পুৰাও দিব পাৰে ভাজিও দিব পাৰে মানে তুমি যেনেকে খোৱা তাৰ পিছত আ চিকেনৰো হেৰি আছে মানে তটেল পঠা মাতৰ লগত তোমাক সেনেকে চাটনি তাটনি মিলাই কিনে বাৰখন নে তেৰ খন মানে আইটেমে থাকিব সেইটোৰ কাৰণে ইমান ফেমাচ আৰু বহুত মানে ভালো লাগে খাই কিনে চবে গৈছে মোৰ লগৰ বোৰে গৈছে অলৰেডি মই যোৱা নাই ন মই মানে ভাবিছো। কালি পৰহি যাম আজিতো থপপাতে যাম আৰু
অ
তুমি যাবা নেকি।
মোৰ মানে শুনি কিনে ভাল লাগিছে কিন্তু মই ভৱিষ্যতো যাওগে নেকি
এবাৰ এনে ট্ৰাই কৰিব পাৰিবা ঘৰৰটো বেলেগ আৰু সেইটো বেলেগ ন আমিতো ঘৰত মই টো আলু পিটিকা লওঁ চাটনি বনাওঁ চাটনি লওঁ। আৰু পিয়াজ লওঁ তাৰ পিছত অলপ এনে ভাজি চাজি থাকিলে সেনেকে আলু চালুৰ কিবা কিবি সেনেকে লৈ লও এই চাৰিটা বা পাঁচটাই আইটেম লও ঘৰত কিন্তু তাতে ইমান কেইটা খাব পাৰিবা আৰু মোৰ মাছ পুৰাতটো যে পইতা পাতলত একদম ফেভৰেট
মোৰতো মাছ পৰাটো ভাল লাগে মানে ঠিক লাগে আৰু। মই ইমান নাপাওঁ কে
নহয়- মাছ পুৰাটো জৰ মানে যি টি খাই খানা খানাৰ লগত ভাল নালাগে। তুমি এবাৰ পইতা ভাতৰ লগত মাছ পোৰা খাই চাবা তাৰ পিছত কবা।
মই এতিয়াও মই কিন্তু প‌ইতা ভাতৰ লগত মাছ খোৱা নাছিলোঁ।
অ,
এই তেতিয়াহলে পৰহি মানে তাতোও যাব লাগিব তেতিয়াহলে পইতাহতৰ ৰেষ্টুৰেণ্টট।
অঁ বেছি নলয় ডেৰশ টকা।
এতিয়া ক বেছি ভাল চাহ দেৰশ টকাত ইমান আইটেম দি আছে যে।
এইটো ফেমাচ ন অলপ মানে দুদিনমান যাব দিয়া তাৰ পিছত আকৌ চাগে হেৰি কৰি মানে দামটো বাঢ়ি যাব চাগে।
হয় নেকি।
নাযায় নেকি এইটো একদম আগৰ পৰাই চলি আছে এনেকে ডেৰশ টকা। মানে আইটেম লৈ কথা আছে যদি তুমি দুটা দুটা লোৱা পুৰা গাহৰি- চিকেন এনেকে মাছ এতিয়া দামটো অলপ বাঢ়ি যায় ছাগে। দুশ মান হয় চাগে। কিন্তু এনে নৰৰ্মেলি মাছ পুৰাত- চিকেনৰ কিবা আছিল নেকি ইমান মানে ভালকে- গম নাপাওঁ ৰবা গৈ কিনে গম পাম আৰু। বাকী এনে তেৰ তেৰটাত মানে তেৰটা আইটেমত হেৰি লয়- দেৰশ টকাই লয়।
তে ভালে গৈ গৈ চাব পাৰিলোহেঁতেন তাতে।
উম,
তে আজি ইভিনিং ওলাব তেতিয়াহলে।
অ অ আজি কেইটাত ওলাবা?
অ ফাইভ পাঁচ চাৰে পাঁচটাত ওলাই দিলেই হ'ল পাঁচ চাৰে পাঁচটা নহ'লে পাঁচটাত।
অঁ পাৰি।
ঠিক আছে দিয়া তেহলে আহ। তোমাৰ এই তুমি তুমলে তুমি বাকো আনিবা ন।
অঁ,
মই ভাবিছো মোৰ লগৰ এজনো আহ আছে সিও ফ্ৰী আছে তাকো লৈ যাম লাগিলে। হ'ব নে?
অঁ আনিবা।
অঁ একো একোতো প্ৰব্লেম নাই ন।
নাই নাই এই ভালে লাগিব ন এনেকে বেছি মানুহ হলেহে ভাল লাগে।
অ ঠিক আছে দিয়া তেতিয়াহ'লে ৰাখো এতিয়া।
উম যা।
বাই বাই।
বাই।